হেল্ল'। শুনিছানে?
অ', শুনি আছো কোৱা। বা বৰষুণ দিলে জানা ইয়াত।
অ', আমাৰ ইয়াতো বাৰু বতৰ আজি ডাৱৰীয়া।
অ', সেইটোৱে। বৰষুণ দি আছে যে আৰু ধৰা বতৰো বেয়া হৈ আছে যে সেইকাৰণে।
তাকেহে।
মানে ছোৱালীজনী তাই দুপৰীয়াই আহিল হা মই যেতিয়া টিউচনৰ পৰা আহিলো। তেতিয়াই আহিলে আহি মোৰ লগত শুলে। শুই উঠিল, শুই উঠি মেলি চাহো খালে এতিয়া তাই যাব মানে ঘৰত এতিয়া টা টা।
অ', কাৰ ছোৱালী তোমাৰ খুৰাৰ?
এই ভাৰৰ।
অ', অ'।
টাটা টাটা।
ইমান চিঞৰে তাই, মানে চিঞৰি চিঞৰি কিবা হয় যায়। আৰু এ শুই উঠি জানা যেতিয়া আমাক দেখা পাইছে, মা আৰু মোক দেখা পালে তাই আকৌ শুইছে চকুতো মুচি কিনে। মানে মাক যে নাই ক দুই বছৰ দিয়াচোন হ'ব হে এই ছেপ্তেম্বৰত
উম উম।
মানে ইমান হেৰিয়ে নকৰে আছে নাচ।
আচ্ছা।
আমি থাকিলেই হল ধৰ তাইক।
উম'।
আৰু ভালো লাগে দিয়াচোন যেতিয়া সৰু তাই আহি কিনে স্কুলত মই টিউচনৰ পৰা আহো নহয়, কিবা আনো নাই চাব কিন্তু একো নাখাই জানানে বেচেৰি একো মুখত নিদিয়ে তাই, কেৱল যদি চাহ দিছে মুৰি দিছে সেইটো খাব। আৰু মই ধৰা কেতিয়াবা মেগী বনাইছোঁ, সেইটো খাব। মেগীটো খাব।
অ', আজি আমি মেগি খালো ৰ'বা একদম ভাল
হয় নেকি? অ',
মই মানে বহুত দিনৰ পৰা ভাবি আছিলো ফ্ৰাই মেগী খাম বুলি
উম
এই মেগীটো ফ্ৰাই কৰিলে মই বৰ ভাল পাওঁ দেই।
অ',
তাৰপিছত আৰু চাৰি পেকেট মান মেগী অ', আমি তিনটা মানুহ আছিলো।
উম
তাৰ পিছত আহ, মোক প্ৰথমতে বইল কৰি ল'লো, বইল কৰি লৈ পেলাই মই আকৌ ভালকে ধুই লওঁ দেই ঠাণ্ডা পানীয়ে
উম
ধুই মেলি, ল ধুই মেলি আকৌ টুকি লৈছোঁ, টুকি লৈ আজি আকৌ দিম দিমো নাছিলে মই মানে ভাবি আছিলোঁ কেনেকে ভাজিম, কেনেকে ভাজিম বুলি এনে মানে হেৰি কি আছিলে, অ' বিলাহী আছিলে কিন্তু, বিলাহীৰ লগত ভাজিবলে মনে নক ক'লে, হম সেইকাৰণে আৰু মই ভাবিলোঁ যে, এই আজি নৰ্মেল কে ভাজোঁ বুলি তাৰপিছত পিয়াঁজ চাৰিটামান কাটি সৰু সৰু পিয়াঁজ আছিলে সৰু পিয়াঁজ চাৰিটা মান কাটি তে অকনমান তেল অকনমান সৰহকে দি তাৰ পিছত পিয়াঁজ খিনি তেলতে ভাজি লৈ পেলাই নিমখ হালধি আৰু মেগী মছলাটো এনেকে ঢালি লৈ পেলাই ভাজিলোঁ ভালকে
উম
ভালকে ভজাৰ পিছত আৰু সেই তেনেকে মেগী খিনি দি লৈ পেলাই, তাৰ পিছত ধুনীয়াকে মিলাই মেলি লৈ এনেকুৱা ভাল লাগিছে, খাই।
উম।
উম, মানে মই তেনেকে মেগি খাই ভাল পাওঁ।
ইয়ে এটা কথা হ'ল জানা, মই দিছিলো চিকেন পককন হা।
উম।
মোক কি দিছে জানা, বাৰ্গাৰ আৰু ৰোল
হে
অ'।
ক'ৰ পৰা দিছিলা?
এই এইখন এ কি নাম আছিল য়াম বাইটছ বুলি
অ', অ'। উম, এ ৰ'বচোন কেই টকাৰ?
ওৱান ফিফটি আছিলে।
তোমাৰটো লাভেই হ'ল।
লাভ হৈছে যদি ৰাখি থৈ দিয়া।
মই তাকে ভাবি আছো, মোক কি দিলে এইটো।
উম।
নে মই কমপ্লেইন্ট কৰো? যে মোক চিকেন পপকনটো দিয়া নাই, মোক দি যাব চাগে।
তাকে। এ তাৰ পিছত আকৌ তোমাৰ পৰা ঠিক কৰি ল'ব চাগে, বেলেগৰ অৰ্ডাৰ তোমাৰ তাত আহিলে বুলি।
কিবা কৰে?
এনেই মানে ৰলটো আৰু হেৰিটোতো বেছি দাম হ'ব চাগে?
অ', অ', সেইটোত বেছি দাম হয়।
এ খাই থৈ দিয়া।
নাই মোৰ মানে ক'ব মন গৈছে, মোক চাগে দিয়ে। সিহঁতৰ ভুল নহ।
সেইটোও হয় বাৰু।
অ', মোৰ আকৌ দিয়ে।
এই আকৌ দিয়ে মানে, এইকেইটা যে লৈ যাব।
এতিয়া কম আৰু যে মোক দিয়াই নাই।
উম। তাৰ পিছত বোলে সেইটো দিব লাগিছে বোলি, এইকেইটা খাই মেলি আজৰি নহয় আমি এনেকে
অ', নাই মই দিওঁ যে আইটেমছ আৰ মিচিং। ইয়েছ। না সেনেকে দিওঁ?
অ', অ'।
উম।
মোৰ তাতে, চিকেন পপকন আহা নাই।
তাকে।
তাকো মই বিশ পিচ দিছিলো জানা?
বিশ পিচ?
অ'।
উম, তুমি চিকেন পপকৰ্ খাই বহুত ভাল পোৱা নেকি?
মইও ভাল পাওঁ, কিন্তু কিনো জান ইহঁত এ যে এইটো কাম কৰিব, মোক এতিয়া যে ফটো দি দিবলৈ দিছে।
খেদি দিওঁ বাৰু, কথা নাই।
তাকে।
মোক চাগে দিব যেন লাগিছিল, জানা
উম, উম, ভালে হ'ব দিয়া।
উম,
উম, তেনেকেই কমপ্লেইন কৰিব নেকি, জয়, জমেটপে আনিছিলা নে, চুইগি, পা আনিছিলা? আচ্ছা, আচ্ছা, কাষ্টমাৰ কেয়াৰ লগত পাতি আছা?
অ,
উম, হম, উম।
যদি মোক দিম বুলি কয়, তেতিয়াতো ভালে আৰু।
তাকে, হয় বাৰু।
মই খেৰৰ লগত পাতাই ভাল, সেনেক কে, এলিষ্ট আমাক কিবাটো ক'ব।
তাকে, তাকে এইটো ৰেষ্টুৰেণ্টৰ গাতটো ভুল নাই ন, ডেলিভাৰী পাৰ ল'ৰাটোৱে বেলেগৰ খানা, বেলেগক দি থৈ যাবও পাৰে।
নহয়-নহয়, সিটো মোৰে আনিছে অকল কিন্তু সি মোৰ আন্দাজ ৰেষ্টুৰেণ্টৰ ভুল সিহঁতে এনেকে কৰি দিছে।
উম, নাইবা তো, সিহঁতৰ পপকৰ্ন শেষ হৈ গ'ল, সিহঁতৰ বনাবলৈ মন নগ'ল নেকি?
উম,
ভাবিলে যে ৰোল-ৰোল আৰু বাৰ্গাৰটো দি দিলে, দামী বস্তু দেখিলে একো নক'ব বুলি।
এতিয়া বৰষুণৰ বতৰো ন,
অ,
হয়টো তেনেকুৱা কিবা হ'ব পাৰে।
এতিয়া যে সিহঁতৰ ল'চ হ'ব।
উম, প, তোমাক কিবা হেৰি দিবও পাৰে দেই, কম্পনচেচন দিয়ে হেন তেওঁলোকে কেতিয়াবা যদি তোমাক ধৰা বস্তুটো দিব নোৱাৰে, তেতিয়াহ'লে তোমাক কিবা এটা পইচা নেকচত অৰ্ডাৰত তোমালো-তোমাক এক তাকে, হেৰি কৰি দিয়া। মোৰ এবাৰ হৈছিলে বাৰ্থদে দিনাখন কেক এটা অৰ্ডাৰ দিছিলো চই ক
অ,
ইমান বেয়া হৈ আহিছে, ডেলিভাৰী পাৰ্টনাৰ, তাৰপছত মই মানে ফোন কৰিলো পেলাই গালি দিলো। তাৰপিছত ৰেষ্টুৰেন্টৰ মানুহটোৱে মানে কৈছে যে, আমাৰতো ভুল নাই দিয়কচোন। মই কৈছো আপোনালোকেতো কৈ পঠাব লাগে যে, কাৰোবাৰ বাৰ্থডো তেনেকে স্পইল হৈ যায় ন। এতিয়া মই এই কেকটো লৈ কি কৰিম, এনেকে কৈছো ন। এইটোতো ফ্লিপকাৰ্টৰ অৰ্ডাৰ নহয় যে, মই দুদিন পিছত দি মানে হেৰি কৰি দিম, হয়নে ত, এইটো অৰ্ডাৰটো কেনচেল ও কৰিব নোৱাৰে মই অনলাইনত পেমেণ্ট কৰি থৈছো, তেওঁ টো লৈ যাব নোৱাৰে হয় নে নহয় কোৱা।
অ, অ, মোক দিছে কম্পনচচন সে ওৱান জিৰ' ফাইভ।
অ, ৱাও
বা, বস্তু কেইটাও
ত, তো
তাকে বস্তু কেইটাও খাবলৈ দিলে, কম্পেনচে্যনো দিলে।
অ, তাকো সেইটো ভেলিত থাকিব ছিক্সটিন জুলাইলৈকে। হ'ব মই তেতিয়ালৈকে আকৌ দি দিম অৰ্ডাৰ।
অ কালিলৈ দি দিব পাৰা ন, এতিয়াও দি দিব পাৰা।
কোনে নিদিব
এতিয়া তুমি সেইকেইটাকে খোৱা।
আৰু বৰষুণ দিলে ন ইয়াত। এতিয়া বৰষুণো দিছে যে।
উম উম কালিলে অৰ্ডাৰ দি খাই দিবা দিয়া চিকেন পপকন। এইক পইচা নিদিয়া নিচিনাকে পালা ন? ফটি ফাইভতে।
ফৰ্টি ফাইভতে পালো মই।
অ কাল আৰু ফিফটি এটা দি ফৰ্টি ফাইভ এটা দিলে চিকেন পপকন
অ সেইটোৱে কৰিব লাগিব। অক
কমতে বস্তু বিলাক কেনেকে দিছে?
মানে মোৰ তাত কিবা অফাৰ আছিলে। সেই অফাৰটো সেয়া হৈ গৈছে।
মোৰ যে ইয়াত ইমান বেয়া লাগে জানানে, চুইগি নাহে, জমিনটোও নাহে।
অ নাযায় নাযায় সেই
গুৱাহাটী এৰিয়া বাহিৰত নাহে আৰু, খানাপাৰালৈকে আহে আৰু জৰা জোৰা পাটতো নাহে চাগে। উম। এই জোৰা পাটত যায় নেকি ন?
জোৰাবাট নাযায়, চিটি এৰিয়া নপৰে ন।
অ অ কিন্তু আমাৰ খানাপাৰ ভিতৰলৈকে যাই বাৰু দেই।
উম, অ দিছে সঁচাকে ওৱান জিৰ' ফাইভ। মই মানে চালো হা,
উম।
জাষ্ট আকৌ মই সেই চিকেন পক খনে অৰ্ডাৰ মাৰিব চাইছিলো।
এতিয়া মানে ফ-ফৰ্টি ফাইভ বুলি আহিছে?
অহ। এতিয়া জানা মই দুশ টকাৰ চিকেন পপকণ চালোঁ, এশ পাঁচ টকা মোৰ তাতে কটাই যাব। অ দুশ টকা অহা নাই হেৰি এশ অ বিশ টকা আহিছে, এশ পাঁচ টকা মোৰ সেই কুপনটো কটা যাব তাত। মানে মই কিমান টকাত পাম
বা!
অহ অ
অ আহ ভালে